তুমি খালো খালো তুমি খালা
ওম খালোঁ
উম
পিছে তাৰ ঘৰ ক'ত?
কি খবৰ, ঘৰ বৰিমা হাত
অ। ইয়ে তোমাৰ ঘৰত কোন কোন আছে?
মা, দেউতা, দাদা, মই তোমাৰ।
অ মোৰো মা, দেউতা, আইতা আৰু মই।
অ।
আজি কি টপিকৰ ওপৰত আলোচনা কৰিম?
ইম্পৰটিকেল লডছ
অ।
তোমাৰ ঘৰত খবৰ ভা-
অ খবৰ ভালে। তোমাৰ? মই ভালনে ঘৰৰ খবৰ?
উম খাম ভাত।
অ।
মাঁহত ক'ত গ'ল?
হা?
মাঁহত ক'ত গ'ল মাঁহত?
মাঁহত আছে এনে।
হয়। তোমালোকৰ ঘৰ ক'ত?
তোমালোকৰ ঘৰ ক'ত আছিল আগতে?
আগতে মোৰ ঘৰ আছিল হাজোত।
অ এতিয়া ক'ত আছ?
এতিয়া মই বৰিমাখাত বাক্সাত।
অ।
তোমাৰ দেউতা কি কৰে?
মোৰ দেউতা দকান দিয়ে।
অহ মোৰ দেতা খেতি কৰি
অ।
আমি বেছি ধনী ঘৰৰ ল'ৰা নহয়।
অ।
দুখীয়া পৰিবাৰে এবাৰ। অ।
আইতা কি কৰে, আইতা কিমান বয়স হৈছে?
দেউতাই কাম কৰে এনেকে আৰ চলি যায় আৰ পৰিয়ালটো।
অও।
তোমালোকৰ?
আমাৰো আছোঁ আৰ। আইতাৰে কিমান বয়স?
হা?
আইতাৰ কিমান বয়স আইতাৰ?
আইতাৰ এতিয়া এইট্টি ফাইভ ইয়াৰাছ।
ককা নাই?
ককা নাই।
অ।
আমি সৰু থাকাতে ককা মাৰা গৈছে।
অ কেইবছৰমানত?
কেইবছৰমানে হ'ল উ ক'বাত দচ বছৰ মান হ'ল।
অঁ তোমালোকৰ ঘৰত তুমি অকল?
অ মোৰ এই বা এটা আছে এইটো বাৰটা বেয়া হৈছে।
উম বা লোকৰ পৰিয়াল কি?
বালোকৰ পৰিয়াল হিন্দু। তাৰ পিছত ভাগিন দুটা আছে আৰু শাহু - শহুৰ।
তুমি কি কৰি আছা?
মই এতিয়া ছেকেণ্ড ইয়াৰ পঢ়ি আছো, তুমি?
মোয়ো চেকেণ্ড ইয়াৰ।
অ'।
ক'তও ফুৰিব যোৱা নাই?
নাই ফুৰিব যোৱা নাই ঘৰতে আছো।
হুম।
তুমি জয়া নেকি?
নাই চোৱা নাই?
অ। এ পৰিয়ালৰ লগতে এনে অলপ সময় কটাই আছো মই।
ঠিকে আছে দিয়া।
অ।
কটাব লাগে।
উম। তোমাৰ মাৰ নাম কি?
পূৰ্ণিমা।
দেউতাৰ নাম?
ধীৰেশ্বৰ তালুকদাৰ।
অ' তোমাৰ দাদাও আছে ন?
উম আছে আছে।
ও অ।
তোমাৰ মাৰ নাই নাম কি?
অ' মাৰ নাম মামণি তালকদাৰ।
অ দেউতাৰ?
অনন্ত তালুকদাৰ।
অ'।
আৰু আমাৰ আইতাৰ নাম হৈছে মাহেন্দ্ৰী তালুকদাৰ আৰু মোৰ নাম ৰাহুল তালুকদাৰ।
উম'। চাৰিজনে?
অহ চাৰিজনে আমি।
আম, বাৰ ঘৰ ক'ত? বাৰ ঘৰ কত?
উম'?
বাৰ ঘৰ?
বাৰ ঘৰ আমাৰ এই বৰমা।
অঁ যোৱা নাই নেকি?
যোৱা নাই মানে এ পৰহি গৈছিলো।
উম।
ত কালি আহি পালো ঘৰ।
উম উম'।
দিয়া দে তোমাৰ লগত কথা পাতি ভাল লাগিল।
উম' ভাল লাগিল ভাল লাগিল।
পিছলৈ আৰু কথা পাতিম।
উম'
পিছলে আৰু কথা পাতিম।